অঁ হেল্ল'
অ কি কৰি আছা।
মই তোমাৰ পঢ়ি আছিলোঁ কোৱা
আচ্ছা ভাত খালা
ভাত খালো তুমি
অ অ খালো কিহেৰে খালা
মই আজি বেছি নাছিলে চব্জি আৰু ভাত সেয়াই মই মানে বাহিৰৰ পৰা খাই আহিছিলো আজি তোমাৰ ধুনীয়া কেফে এখনত সোমালোঁ। তাতে মই খালোঁ কিব কিবি লগৰবোৰো গৈছিলে আৰু লগৰকেইটাই মানে বাহিৰৰ পৰা আহিছে মানে তেওঁলোকে গুৱাহাটীতে এটা হোটেল লৈ আছে আৰু তেওঁলোককো লগ কৰিব গৈছিলোঁ।
কৰ পৰা আহিছে
তেওঁলোকে মেঘালয়ৰ পৰা আহিছিলে
কেফেখন ক'ত আছিল
কেফেখন তোমাৰ চাৰ্ভে বেলতলা পিনে এ যে আছে তাতে এখন কেফে আছিলে তাতে আমি গৈছিলোঁ বাকী বেলতলা খোজ কাঢ়িলোঁ আৰু গোটেই চাৰ্ভে বেলতলা হৈ খোজ চোজ কাঢ়ি মেলি মই ঘৰ উভতি আহিলো
আচ্ছা, আচ্ছা
হয়,
অ',
আজি ৰাতিপুৱা শুই উঠিয়েই মই আ, এম এম এ ক্লাছলৈ গ'লো। সেইকাৰণে আজি দিনটো খুব ভাগৰ লাগিছে মোৰ। একদম টোপনীয়া হা? মই বিডাং স্কুলখন যে আছে
অ অ জানো জানো
হয় তাতে মই এম এম এ শিক্ষা গ্ৰহণ কৰি আছোঁ
কিমান দিন হ'ল মানে কৰা
আহ বেছি দিন হোৱা নাই মই এ ধৰি লোৱা এমাহ মান হৈছে বুলি কব পাৰা
আচ্ছা আচ্ছা তাতে কোচ বিলাক কোৱা কোৱা কৈ থাকা
মই প্ৰথমতে মৌলিক বিষয়সমূহ শিকিব শিকি আছোঁ মানে।
আচ্ছা।
উম, মানে ইংৰাজীত যিটো কয় ন এম এম এৰ বেচিকচ
আচ্ছা ত 'কোচ বিলাক ভালনে? কোচ বিলাক কোচ বিলাক তাৰে ভালনে?
হয়, আমাৰ যিখিনি প্ৰশিক্ষক আছে তেওঁলোকে আমাক ভালদৰেই এতিয়ালৈকে শিকায় মানে তাতে দুটা ধৰণৰ প্ৰশিক্ষক থাকে। এজন প্ৰশিক্ষকে যিখিনি নতুন খেলুৱৈ আহিছে যেনেকে মোৰ দৰে মোৰ দৰে খেলুৱৈ হঁতক তেওঁলোকে মানে শিকায়। আৰু বাকী যিবিলাকে খেলা মানে আছ আচলকে খেলে আচলকে তোমাৰ আ, যুদ্ধ লাগে তেওঁলোকৰ কাৰণে এটা বিশেষজ্ঞ আ, প্ৰশিক্ষক এজন থাকে। তেওঁৱে মানে তেওঁলোকক আ, শিকাই মেলি দিয়ে আৰু। খেলুৱৈসকলৰ খাদ্যৰ পৰা সিহঁতৰ আ, ঐ ভাসবোৰ সিহঁতৰ ব্যায়ামবোৰ সকলোখিনি চাই দিয়ে আৰু সেই প্ৰশিক্ষকজনে।
আচ্ছা কিমান মান খেলুৱৈ আছে?
তাতে তোমাৰ আ, নতুন খেলুৱৈ যাক এতিয়ালৈকে তোমাৰ আ, ফাইটিং কৰিব দিয়া নাই এনেকুৱা খেলুৱৈ আছে তোমাৰ বিশ পঁচিছটা মান আছে। আৰু যোন যোনে যোনে যুদ্ধ কৰে যোনে যোনে যুদ্ধ খেলখন খেলে তেওঁলোক আছে আৰু আৰু আ, সাত আঠজন মান আছে নেকি। আৰু তেওঁলোকৰ পৰাও এজন খেলুৱৈ আছে মানে সি বিৰাট ভাল খেলে মানে। বিৰাট ভাল যুদ্ধ কৰিব জানে আৰু খুব শক্তিশালী খেলুৱৈ হয়। তেওঁ মানে আ, গোটেই অসমক মানে এইটো ইংৰাজীত যিটো শব্দ আছে ন ৰিপ্ৰেজেন্ট বুলি কয়, মই অসমীয়াত কি বুলি কয় সেইটো পাহৰি গ'লোঁ এইটো মানে বুজিছা? মানে অসমক উপস্থান কৰিছে আৰু। এম এম এ জগতত
আচ্ছা আজি সকলো আ, খেলুৱৈ আহিছিল নে?
আ, সকলো খেলুৱৈ অহা নাছিলে যোনে যোনে নতুনকে আহিছে সিহঁতক শিক্ষা দিলে বাকী যিখিনি তোমাৰ আ, মাৰপিট কৰা চিনিয়ৰ যিখিনি খেলুৱৈ তেওঁলোক মানে কমকে আহিছিলে আৰু। কাৰণ কিছুমানৰ মানে এতিয়াও দুখ পাই আছে মানে খেলা খেলি কেনে। আৰু তেওঁ কিছুমান মানে মেডিকেলটো এতিয়া ভৰ্তি আছে। ত' তেওঁলোকক চিকিৎসক সকলে চিকিৎসা কৰি আছে আৰু।
অ', আৰু মানে ফিজিকেল ফিটনেছৰ কাৰণে মানে কিবা কৰাই নে?
হয়, তুমি যদি এই এম এম এ খেলখন খেলা তোমাৰ এনেও তুমি মানুহটো ফিট হৈয়ে যাব মানে গম পাইছানে। তোমাৰ শৰীৰটো একদম শৰীৰ আৰু মনটো সুস্থ হৈ যাব যদি তুমি সদায় সদায় ব্যায়াম কৰা। আৰু শাৰীৰিক সুস্থতাটো মানে বজাই ৰাখিব তোমাৰ এম এম এ। গম পাইছা এম এম এটো এটা বহুত ভাল খেল।
আচ্ছা।
হয়, তুমি এম এম এৰ প্ৰতি কিবা ইচ্ছা ৰাখা নেকি নে তুমি অকল ক্ৰিকেট ফুটবলে খেলি ভাল পোৱা
নাই মোৰ অ, আগতে মই কাৰাতে খেলিছিলো আৰু মানে এতিয়া মই কাৰাতে চাবল গ'লে মই কাৰাটে ব্লেক বেল্ট হয়।
অ', তুমি কাৰাটে ব্লেক বেল্ট নেকি?
অ', অ',
অ', তেনেহলেতো তোমাৰ কাৰণে আৰু ৱেই ভাল। তুমি যেতিয়া এম এম এ শিকখা
মই সৰুৰ পৰাই কাৰতে ফাৰ্ষ মানে প্ৰথমতে কৰিছিলোঁ তাৰে পিছত ক্ৰিকেটত আহিছো।
অ', ঠিকেই আছে। তেনেহলে তুমি যদি এম এম এ খেলিবলৈ আৰম্ভ কৰা তোমাক সেই কাৰ টে জ্ঞানখিনিয়ে বহুত কামত দিব।
অ', হয়, হয়।
এজন এম এম এ খেলুৱৈ আছে ষ্টিফেন ৱাণ্ডাৰবয়ত থম্পচন বুলি কয়।
অ',
তেওঁ এম এম এ খেলাৰ আগতে কাৰাতেই শিকিছিলে। ত' কাৰাতে মানে খুব কামত দিয়ে তোমাৰ এজন খেলুৱৈ আছে জিয়ৰ্জ চেইণ্ট পিয়ৰ বুলি। তেওঁ এম এম এ জগতৰ গোদ বুলি কোৱা হয়। মানে গ্ৰেটেষ্ট অফ অল টাইম, তেওঁ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ চবত বিখ্যাত খেলুৱৈ, তেওঁ তোমাৰ সৰুতে কাৰাটেৰ পৰাই আৰম্ভ কৰিছিলে।
অ', আচ্ছা আচ্ছা।
হয়, হয়,
আৰু মানে খাদ্য পাতি কিবা চাই দিয়ে নে?
খাদ্য এতিয়া আমাৰ নিচিনা নতুন খেলুৱৈসকলক নাচায়। কিন্তু যিবিলাকে তোমাৰ খেলে ন খেলা যিবিলাকে তোমাৰ এম এম এ প্ৰতিযোগিতা খেলিব যায় দেশে বিদেশে ভ্ৰমণ কৰে যোনে তোমাৰ
আ, পেছাগত ভাৱে কৰে ন' এম এম এ তেওঁলোকৰ মানে খানাবোৰ চাই দিয়ে আৰু। দায়িতটো বাকী এনেই আমি যিখিনি ঘৰত খাওঁ সেইখিনিয়ে আমাৰ কাৰণে হৈ যায় বাৰু।
তথাপিও অলপ মানে প্ৰটিন থকা বস্তু বেছিকৈ খাবলৈ খাব লাগে।
হয়, হয় প্ৰটিন থকা বস্তু যেনেকৈ মাছ, মাংস, কণী আৰু তোমাৰ ৰঙা মাংস ইত্যাদি বেছিকে খালে ভাল এম এম এৰ কাৰণে।
অ', অ',
হয়, হয়, তুমি ভৱিষ্যতে এম এম এ খেল খেলিম বুলি ভাবি থৈছা নেকি?
নাই ভবা কিন্তু চাই ভাল লাগে কেতিয়াবা কেতিয়াবা চাও আৰু এনেই দেখিও ভাল লাগে।
অ', তুমি এম এম এ চোৱা নেকি?
অ', কেতিয়াবা কেতিয়াবা চাব অ', বহুত কম কিন্তু জাষ্ট এনে প্লেয়াৰ কেইটা মানে জানো এন কেতিয়াবা কেতিয়াবা চাও ইমান মানে ডাঙৰ মানে ভাল লাগে কিন্তু ইমান টাইম নাপ এম এম এ চাব।
অ', তুমি তোমাৰ পচন্দ খেলুৱৈ কোন এম এম এ খেলা কাৰ কাৰ নাম জানা তুমি কোৱাচোন কেইটামান নাম?
ইমানতটো মই নাম আচলতে নাজানো কবলৈ গলে কিন্তু আ, ইমান খেলাও দেখা নাই আচলতে কিন্তু অ',
ঠিক আছে এজন খেলুৱৈ কোৱা হা?
খাবিব।
খাবিব
য়েচ।
অ', খাবিব নৰ্গমা গ মেডফ।
এ অ', অ',
হয় আৰু বেলেগ?
আৰু উম, ইমান নাজানো।
অ', তুমি খাবিবৰ কথা কি কি শুনিবলৈ পাইছা?
মানে এনে আ, মানে ভিডিঅ চিদিওত বহুত বাৰ চাইচো এন তাৰ ডেইলি ৰুটিনটো বহুত আ, অ', মানে ডিচিপ্লিন হয় ত' সেইটো মানে ভাল লাগে চাই। ডেইলি ৰুটিনটো চ যি বেছি মানে ইমান খৰচা কৰা ৰুটিন নহয়, মানে আমিও সেইটো ফ'ল' কৰিব পাৰো মন গলে।
হাবিবৰ হয়, খাবিবে বহুত কষ্ট কৰি আজি ডাঙৰ মানুহ হৈছে।
অ', হয়, হয়
তেওঁৰ জীৱনটো গোটেই অনুশাসন এয়া অনুশাসন কষ্ট তেওঁৰ জীৱন ধাৰাৰ এইখিনি মূল মানে বা বাক্য মানে গম পাইছা!
অ', অ', তুমি এনেই মানে খেলিবৰ কিবা মানে বস্তু কিনিছানে মানে? কিহৰ?
অ', গীয়াৰ মানে মই তোমাৰ এতিয়ালৈকে কিনা নাই এতিয়ালৈকে মানে মই-মই মানে কেনেকুৱা জানা মই মানে ষ্টেণ্ড আপ খেলি বহুত বেয়া পাওঁ। মই মানে এনেকে থিয় হৈ থাকিম ইটোৱে সিটো ঘুচা ঘুচি মাৰিম সেইবিলাক মানে মই বিৰাট বেয়া পাওঁ, মই মানে বেছি মাটিত খেলি ভাল পাওঁ, মই কুস্তি কৰি বেচি ভাল পাওঁ সেই কাৰণে মোক মানে মোৰ আ, প্ৰশিক্ষকজনে মোক গ্ৰেপলিং শিকাই আছে।
মই ডাঙৰ হৈ কিনে মোক অকণমান বয়স হোৱাৰ পিছত মই চাৰ্ল অলিভেৰাৰ দৰে খেলুৱৈ হ'বলৈ চেষ্টা কৰিম। যোনে বেছিকে থিয় হৈ খেলি নাথাকে থাকে কিন্তু এবাৰ যেতিয়া বিপক্ষ খেলুৱৈজনক যেতিয়া মাটিত অগৰাই ব গৰাই যেতিয়া সাপৰ নিচিনাকেইটাক একদম মেৰিয়াই কেনে যেতিয়া চ'ক দি দিয়ে সেই মানুহটো মানে বেহচ হয় যায় ত' তেনেকুৱা ধৰণৰ খেল মোৰ বহুত ভাল লাগে। আৰু তেনেকুৱা ধৰণৰ খেলুৱৈ কোনেও হৰাব নোৱাৰে মানে গম পাইছা।
অ', অ'
গতিকে মই সেইকাৰণে ইমান আ, বক্সিঙৰ গ্লাভছ অথবা হাতত যিবিলাক মেৰাই ন সেই সেইবিলাক মানে মই বেছিকে কিনা নাই। মই বেছিকে তোমাৰ মাটিৰ খেলবিলাকতে বেছি আ, ঐ মানে অধ্যয়ন কৰি আছো তাৰ আ, নিচিনা ব্যায়াম কৰি আছোঁ আৰু সেইখিনি শিকিবলৈ প্ৰথমতে চেষ্টা কৰি আছোঁ।
আচ্ছা আচ্ছা ঠিকে আছে ঠিকে আছে।
হয়, হয়
দিয়া নহলে এতিয়া থও ৰাতি হৈছে পিছত ফোন কৰিম।
উম, ঠিক আছে দিয়া। ধন্যবাদ দেই কলটো কৰাৰ বাবে উম, ঠিক আছে।
ক